হেল্ল'
হয় নমস্কাৰ
নমস্কাৰ, নমস্কাৰ
হয়, হয়, মানে আজি কি কৰি আছে এতিয়া আপুনি?
মই এতিয়া এই কাপোৰ ধুম আৰু। কাপোৰ চাৰ্ফত দি থৈ দিছোঁ।
হয়-হয়-হয়, আপুনি ৰাতিপুৱা আহাৰ কি খালে আজি?
আজি ৰাতিপুৱা আহাৰ? মই পিঠা খাইছো পিঠা।
অ', পিঠা খাইছা। অ, অসমীয়াত থলুৱা খাদ্য ন?
অ',
হয়-হয়, আৰু লগতে আপুনি এনেকুৱা কি কি খাদ্য খায় মানে অসমীয়া?
অসমীয়া? থলুৱা খাদ্য? অ', ঢেকীয়া শাক তাৰপিছত উম। কালি খাইছো কঠাল গুটি আহ, কঠাল আহ দালিত দি খাইছো। আৰু গাজৰ দিছিলো দালিত। হা?
আৰু এনেকে খাইছো আৰু কালি বনাই পেলাই। আজি আনিছো কলমৌ শাক। বজাৰৰ পৰা আনিছো। উম কলমৌশাক মানে পেটৰ কাৰণে, বিশেষকে মাইকী মানুহৰ কাৰণে বহুত ভাল। সেইটো ভাবি লৈ আহিছো আৰু।
অ', ঠিকেই আছে ঠিকে আছে, হলোচি শাক, কলম শাক
হেলচি চকুৰ কাৰণে ভাল, হেলচিও খাওঁ। হলচিটো মানে বহুত তিতা হয় না। অকনমান খাব পাৰো আৰু। বেছি খাব নোৱাৰো। কেতিয়াবা বতি অকমান এক চামুচ ৰসো খাই দিওঁ।
অ- অ- আহ লগতে আপোনাৰ পালেং শাকো আছে, প্ৰটিনৰ হিচাপত বহুত ভাল। দালিত দি। অ', মেচিডৰী শাক টো খাইনে?
মচন্দৰী মোৰ বিৰাট প্ৰিয়। কচুৰ থঠুৰ যে, কচুৰ থঠুৰ যে এ কচুৰত থোৰৰ লগত মচন্দৰ, মই এতিয়া অৱশ্য খোৱা নাই তেনেকে, কচুৰ থুৰ মানে কচুৰ যে কুমলীয়া পাত এটা ওলাই। সেই পাতটোৰ লগত মচন্দৰি কলপাতত দিব লাগে, আৰু তাতে নহৰু চহৰু দিব লাগে। বিৰাট ভাল লাগে। এ এতিয়া অৱশ্যে মই বহু দিন খোৱা নাই
অ, অ, অ, হয় হয় অ, ঢেকীয়া শাকটো খাই ন আপুনি?
ঢেঁকীয়া শাপ মোৰ প্ৰিয়, মই থলুৱা সাকে খাওঁ দিয়া।
অ, ময়ো ময়ো একদম মানে আৰু আপোনাৰ কি কিছুমান আজিকালি এনেুৱও দেখিছো মানে, বেলেগ কিছুমান অনা অসমীয়াৰ খাদ্যবিলাকো আমি গ্ৰহণ কৰি আছো বা অসমীয়া বা নৰ্থ ইষ্টৰ খাদ্য আমি গ্ৰহণ কৰি আছোঁ উত্তৰ পূৰ্বত যেনেকে আপোনাৰ এ আপোনাৰ বাঁহৰ চুঙাত গাহৰি বনোৱা
অ, এটোয়াটো নৰ্থ ইষ্টত খাই অ। আমাৰ গাহৰি নাখাও পিছে দেই মই গাহৰি মই নাখাওঁ। কিন্তু মোৰ মানে গাহৰি এইটোত মানে ফটা পেলো থাকে না, মোৰ মানে এ পাওঁ আৰু বুজি পিইছা সেইটো বহুতে খাই অৱশ্যে অ', হাঁহৰ মাংস মই ভাল পাওঁ পা বহুত ভাল পাওঁ, এই মাজতে খালোঁ কেইদিনমান আগতে। কোমোৰা দি বনাওঁ
কোমোৰাৰে বন, অ। কোমোৰাৰে বহুত ভাল হয় ন?
অ',
অ', আৰু অৱচি মেলা শেষ শোৱাৰ দিনাও মানে ছাগলীৰ মাংস এনেকুৱা খোৱা যায় আৰু
অম্বুবাচী অ', আমি খাইছোয়ে অ', খাইছো অ', খাইছো। এ এতিয়া কোন জেগাত থাকা থাকা যায়, এইবিলাক ক'ব নোৱাৰি নেকি?
আ, সেই
জাগাৰ পাৰা অ', আচ্ছা আচ্ছা সেইবোৰ কথা পাতিব নোৱাৰি ন
অ', অ', অ', আৰে আৰু আপুনি কল পচলা খাইছেনে নাই?
কলপচলা মোৰ প্ৰিয় খাদ্য কলপচলা মই বহুত ভাল পাওঁ। মানে কল পচলা পেতৰ কাৰণে বিৰাট ভাল। ইউৰিক এচিড হয় যে ইউৰিক এচিডৰ কাৰণে কল পচলা বহুত ভাল।
ইউৰিক এচিডৰ কাৰনে কল
অ', বিৰাট ভাল। এই জুবিন গাৰ্গে দেখা নাই কল মানে জুবিন গাৰ্গে দেখাইছিল যে কলডাল কাটি কাটি পেলাই যে তাতে যে পানী হ'ব দিয়ে কলৰ পানীবোৰ যে হয়। চাইছিলানে তুমি বুলি ক'ম নে আপুনি বুলি কম? অ', তুমি বুলিয়ে কৈছো হা এ হেৰি কিটো হেৰিটো মানে পানীটো যে ওলাই কলৰ সেই পানীটো খাব লাগে আচলতে প্লাষ্টিক এদি মানে এ কিবা ই দি বান্ধি থৈ দিয়ে প্লাষ্টিক দি বান্ধিলে একো নহয় প্লাষ্টিকটো তাত লাগি নাথাকে নহয়। এনেই প্লাষ্টিকটো বেয়া আ, পানীখিনি জমা কৰে, এই জুবিন গাৰ্গৰ ভিডিঅ' এটা আছিল দিয়া চাবা।
অ, অ, অ, চাব লাগিব ৰ'ব মানে এইটো এটা খাদ্যই আৰু
অ', সেইটো পানীটো মানে অ', কলপচলা দিটো সেই তেনেকুৱাই ধৰা সেইটো মানে তাৰ পানীটো ওলায়
আচ্ছা, আচ্ছা, অ', আৰু আমি এটা তিতাৰ ক্ষেত্ৰত যাওঁ, তিতা কেৰেলা নিম পাতৰ এনেকুৱা এনেকুৱা বা নৰসিংহৰ, এনেকুৱা আনি থৈছে নেকি?
উম, মই খামেই আজি তিতা কেৰেলা আমাৰ ঘৰত মানে আজি মাংস আনিছে হা। মই মাংসও বনাম পাথাৰ মাংস, কিন্তু মই নিজে লোভ সামৰিব নোৱাৰি কাৰণে এক পিচ বা দুই পিচ খাব পাৰো। কিন্তু মই ভাবি আছোঁ আজি মই তিতা কেৰেলা খামেই।
অ', অ', তিতা কেৰেলটো
অ', অ', তিতা কেৰেলাত ণি উম, বইল কৰিও খাব পাৰা, ভাজিও খাব পাৰা, মই অকনমান টান টান হৈ থাকিলে ভাল পাওঁ আৰু মানে বহুত বেছি ভাজি নহয় আৰু। মানে বহুত বেছি ভাজিলে অ',
বহুত বেছি ভাজিলে হয় কি?
বহুত বেছি ভাজিলে বস্তুটোত নিউট্ৰিয়েঞ্চটো নোহোৱা হৈ যায় ন। কমি যায় ধৰা বেছি বেছি মানে উম, মানে ভাজা অ মানে এনে তেলতে ভাজিম বাৰু। মানে অ' তেল অকমান দি পেলাই তাতে অকণমান পানী ছটিয়াই দিব লাগে। মই মই কেনেকে খাওঁ সেইটো কৈছো হা', এ তুমি যদি মুখ বৰ জুতিৰ কাৰণে খোৱা তেতিয়া হ'লে তিতা কেৰ টো মানে পুৰা তেলত ফ্ৰাই কৰি খাব পাৰে। তাত নিউট্ৰিয়েনচটো কমি যাব। আৰু যদি কেৰেলাটো মই কেনেকে ভাজো, মই অকনমান তেল দিও নহৰু দিওঁ কেই সুতামান আহ তাৰপিছত আৰু তেতিয়া মানে কম তেলত ভাজিবলৈ দিগদাৰ ন কণী এখন দি দিওঁ, চিমত দি দিওঁ আৰু তাতে মাজে মাজে ঢাকনিখন গুচাই অকনমান অকনমান পানী ছটিয়াই দিওঁ। হা তাত হাত হাতেৰে অকণ অকমান পানী ছটিয়াই দিওঁ ধৰা। হা, বা চামুচেৰে দিয়া যিহেৰে দিয়া অকনমান অকনমান। তাৰ পিছত আকৌ ঢাকনি দি দিওঁ, আকৌ অকমান থকা পিছত আকৌ অকণমান হেৰিটো মানে ভাপতে সিজা নিচিনা হৈ যায়। তেনেকুৱা, আৰু অলপমান অ দেহাতো লাগে আৰু অলপমান দাঁঠ দাঁঠ জুই থাকিলে ভাল পাওঁ আৰু বহুত বেছি ভাজি থাকিলে মোৰ মানে নিউট্ৰিয়েনটো নোহোৱা হৈ যোৱা যেন লাগে।
অ' এইটো হয়ো অৱশ্যে মানে তেলটো খালে বেছিকে আৰু দেহাৰ কাৰণে বেয়া আৰু। মই এটা বস্তু ভাল লাগে আপোনাৰ নৰ নৰসিংহ পাতৰ সৈতে যে বনাই এইটো
আজিও মই নৰসিংহৰ পাত আনিছো জানা? অলপ আগতে আনিছো মই নৰসিংহ পাত। মই মানে এইটো পিচি খাই ভাল পাওঁ, অ' মানে মই পতাত পিচিম সেইটো।
অ' মানে আপোনাৰ খাদ্যত মানে তালিকা খনত মানে বহুত বস্তু থাকে আৰু মানে। নৰসিংহৰ পাতেৰে মনে এনেকুৱা বতা এনেকুৱা বহুত বস্তু থাকে ন?
কি, কি, কি? বতাহ বস্তু, অ' বতাহ বস্তু।
মানে আপোনাৰ মানে খাদ্য তালিকাখন মানে বতাও আছে মানে, চব্জি দুখন তিনি মাংসৰ আঞ্জা, দালি সেনেকুৱা আৰু ন'। মানে আপুনি, আপুনি যে মানে খাদ্যটো বনাই, মানে মানে েমুলিয় ক'ো বহুতকেইটা থাকে
আহ, আহ বহুত, বহুত থাকে মানে, কেতিয়াবা কমো থাকে। সদায় আৰু বনাবলে মন নাযায় ন', আহ কেতিয়াবা আৰু শক লাগে। তেনেকুৱা ধৰণৰ কথা, উম, ডেইলি তুমি ডেইলি মানে, বহুত খাই থাকিব মন নাযায় কেতিয়াবা। আৰু, কেতিয়াবা এলাহ লাগে। তাৰপিছত, ৰাতিপুৱা খাইছোঁ আজি, মোক সুধিছিলা ন'? ৰাতিপুৱা কি খাইছোঁ, পুৱাই উঠি মানে উম, মোৰ ঠাইৰড আছে।
অ', অ'।
থাইৰইডৰ কাৰণে মই এটা টেবলেট খালোঁ। খাই মই ফুৰিব গ'লো, মৰ্ণিং ৱাক, মৰ্ণিং ৱাক টো তুমি কে এটা বজাত নুসোধিবা বহুত দেৰিকে গৈছোঁ, তাৰমানে। মানে উঠুতে, মোৰ বহুত দেৰি হৈ কাৰণ আমি, আমাৰ শুতে বহুত দেৰি হৈ যায়। হা, মই দেৰি নকৰো কিন্তু ঘৰৰ বাকীবোৰ মেম্বাৰ আছে ন', মই বকী বকী শুই যাওঁ আৰু, সিহঁতে নুশুৱে। আজিকালি জেনেৰেশচন জানাই ন', বহুত দেৰি কৰি শুৱে, ত', ভালকে টোপনিটো মাৰিব নোৱাৰোঁ। সেইকাৰণে মোৰ উঠোতে দেৰি হৈ যায়।
অ', আকৌ ৰাতি আপুনি কি খাদ্য গ্ৰহণ কৰে?
ৰাতি মই, ৰাতি শোৱাৰ সময়ত মই প্ৰায় নাখাওঁৱেই। মানে আবেলি এ সাতটামান বজাত মই খাই শেষ কৰো সাত তাৰ আগত তাৰপিছত ৰাতি আৰু নাখাওঁ কেতিয়াবা খাব লগা হয়। যোবা কিবা যদি পাৰ্টি - চাৰ্টি থাকে মানে পাৰ্টি মানে কি আমাৰ ঘৰুৱা পাৰ্টি। মানে ঘৰৰ আৰু
বুজিছোঁ- বুজিছোঁ মানে অ অনুষ্ঠান আৰু মানে মানে এ মানে জন্মদিন জন্মদিন জন্মদিন অন্নপ্ৰসন এনেকুৱা আৰু।
অ', অন্নপ্ৰসন দুপৰীয়া হয়, অন্নপ্ৰসন নহয়, আহ, মানে কিবা যদি ঘৰত মানে এ, আজি খানা আছে, এনেকে ক'ব ঘৰতে, আমাৰ নিজৰ মানে আমাৰ যৌথ পৰিয়াল ধৰা, যৌথ আমি যৌথকে নাথাকোঁ। অ', যৌথকে নাথাকোঁ আমি বেলেগ বেলেগে থাকোঁ, কিন্তু আমি ভাগ হোৱা নাই, ত', আমি কি কৰোঁ উম খাবলৈ মাতে আমাক, আমিও লাগি-ভাগি দিওঁ অলপ-চলপ। দি পেলাই আমি একেলগে খানাটো খাওঁ, কেতিয়াবা ৰাতি হৈ যায় আৰু, ৰাতি মই খানা প্ৰায় নাখাওঁ। নাখাওঁয়ে এই ৰাতি খানা খালে মোৰ হজমতটো কম হয় মই তেনেকুৱা পাওঁ আৰু মানে
পিঠা কি কি খাদ্য পৰে মানে পিঠাৰ ভিতৰত কি কি বনাব জানে
পিঠা পিঠা আহ হেৰি এ খোলা চাপৰি
ঘোৰা চাপৰি পিঠা অ
অ খোলা চাপৰি পিঠা আৰু আমি নামনি অসমৰ দেই মানে এ আহ খোলা চাপৰি বুলি কোৱা পিঠা খাওঁ তাৰপিছত আৰু এই কলপিঠাও খাওঁ
কল পিঠা অ সেইটো বহুত ভাল থলুৱা খাদ্যত
অ আৰু উ হেৰি খাওঁ এইটো কি পিঠাটো আৰু পাতিচাপ্তটা পিঠাও খাওঁ
অ
পাতি চাপ্তাটো কেতিয়াবা অ পাতি চাপ্তাটো এইটো মানে এটা বেংগলী মানুহ বিলাকে বেছি বনায়
অ অ আচ্ছা সেইকাৰণে অ অ এই এইটো আমি বেলেগৰ পৰা ল'ব লাগিব কিবা
অ অ এইটো উ মানে খাওঁ ধৰা তাৰপিছত আৰু হেৰি এ পিঠাটো বিভিন্ন ধৰণৰ আছে আৰু আমাতো শুকুনা পিঠাটো জানাই তুমি সেইটো মানে সেইটো বিহুৰ সময়ত বনাও এতিয়াতো গৰমত সেইটো মানে খাবলৈ দিগদাৰ আৰু বেয়া হৈ যায় আৰু সেইটো বহুত মেনত আছে ন বহুত মানে উ পৰিশ্ৰম আছে এইযোৰত ঢেঁকীত মানে খুন্দিলে ভাল ধৰা এই হেৰিটো বৰা চাউলটো এ সেইকাৰণে সেইটো সেই সেইটো এনেকে খোৱা নাযায় সেইটোৱে বিহুৰ সময়তে খোৱা যায়।
অঁ অঁ ঠিক আছে বাইদেউ অঁ ভাল লাগিল কথা পাতি অ ঠিক আছে বাৰু মই আজিৰ কাৰণে ৰাখিছো আৰু
অ অ অ দিয়া হ'ব দিয়া বাৰু মোক দেখোন বহুত দেৰি কথা পাতব দিছিলে
অ হয় নেকি বাৰু মই মানে অলপ কিবা এটা ব্যস্ত হৈ গলো মানে
অ দহ মিনিট সময়লৈ কথা পাতি থাকিব দিলে কিয় বা নাজানো আৰু অ দিয়া বাৰু ধন্যবাদ